কি কৰি আছা? মই আছো এনেই ঘৰতে।
অ অ নেকি মাহঁতে কি কৰিছে?
মা হত আছে কাম চাম কৰি আছে। তুমি কি কৰি আছা।
আছো এনেই বহি আছো।
বহি আছা নেকি ভাত চাট খালা নাই। অহ। উম কাম চাম কৰা নাই নেকি ঘৰৰ।
নাই কৰা কৰিম আৰু অলপ দেৰিকে।
অ অ আকৌ আইতা হত। কত গল।
আছে দেউতা দেউ কামলৈ গ'ল মাও কামলৈ গ'ল।
অ অ আকৌ দাদা সত। অহ।
আছে চব ঘৰতে।
ৰাতিপুৱানো কি খাম আৰু। এয়া ভাত বনালে আলু ভাজি সেয়াকে খাই দিলো আৰু।
অহ।
উম তুমি কি কি খালা? উ
মই ৰুটি ৰঙালাও ৰঙালাও, জিকা, আলু ভাজি খালো।
মানে ৰঙালাও জিকাকে মিক্স কৰি দিছিলে আৰু।
অহ।
এ তেনেকে খালো।
উম। ত আমাৰো আজি মাংস চাংস আনিবলৈ দিছে আনিব যাম এতিয়া। সুধা ভাত খাব মন নাই যোৱা বোলে আজি।
মাংস বনাব জানা জানো।
মই জানো বনাব ময়ে বনাব লাগিব চাগে আজি মাও নোৱাৰে ন সেইকাৰণে আজি মইে বনাব লাগিব।
অহ অহ। ঠিকে আছে বনাব লাগে।
উম ময়ে বনাম আৰু।
কবাচোন কেনেকে কেনেকে মানে শিকাবা মোকো।
অ শিকাই দিম শিকাই দিম শ শিক মানে তুমিতো ছোৱালী তুমি নাজানা নেকি আৰু তুমি জানা নাই ছাগে
জানো অলপ চলপ জানো বেছি নাজানো বাৰু জানো অলপ চ জানো
মইনো কেনেকে হ ব ন মই একদম হেৰি মছলা চচলাবোৰ কিনি আনো মিট মছলা গৰম মছলা আকৌ ধনিয়া জিৰা চিকেন মচলা আৰু এইটো উম লাল মিচ কালাৰটো
উম
উ এইবোৰ হ'লেই হয় তাৰপিছত আকৌ আমাৰ ঘৰত হেৰিও আছে নহয় এইটো মিক্সি আছে মিক্সিটোত মাৰ দিওঁ আৰু মিক্সিত এইবিলাক আদা ৰচুন এইবিলাক চব জলকীয়া চলকীয়া দি মিক্সি মাৰি লওঁ মেচিনত মাৰ লৰ তাৰ পিছত সেইখিনিয়ে ধুনীয়াকে আৰু তেল চেল গৰম কৰি বনাই লওঁ আৰু তেনেকে।
উম উম ঠিকেই আছে
ক'তো ফুৰিব উম ক'তো ফুৰিব চুৰিব যোৱা নে নেকি
ন ন
এতিয়াকে যাবা
উম নেক্সট মাহত যাম আৰু
আহ আহ গলে কবা গ উম। ক'ত যোৱা প্লেন আছে তোমাৰ
উম টাউং নাম বুলি আহিছো
টাউনত।
টাৱঙত
অ টাৱাং টাৱাঙত টাৱাঙতো ভালে আছে জেগা বিলাক বহুত ভাল মই এবাৰ গৈ আছো বাৰু
উম
উম জেগা বহুত ভাল হেৰি মাহত যাব লাগে জানুৱাৰী মাৰ্চ মাহত বেছিকে যাব লাগে মানে। তাত তেতিয়া বৰ ওৰ পৰা পৰি থে
অ সেই তেনেকুৱা মান যাম ভাবছিলো মানে একজাম হৈছিলে ন
অ
গানে।
আচ্ছা
মাৰ্চ মাহত গ'লে মানে একদম বৰফ চৰফ পৰি থে তুমি কোনটো মাহত যাম বুলি ভাবিছা উ
মজ যায়
অ আচ্ছা
উম
কবা কবা মইয়ো যাম
অ গম দিয়া
উম তোমালোকে কোন কোন যাম বুলি ভাবিছা
ফেমেলি যাম আৰু
অ ফেমিলি যাব তাৰ মনে ক'ত যাব পাৰি মাৰ তেল
ভাইট উম উম। পাইবি পাইবি
মোৰ পাৰিম নেকি
গাড়ী পিছম হলাম
অ সেইটোয়ে গাড়ী পিছফালে উঠিলম আৰু
উম
কিহত মানে বাইক, চাইক নোযোৱা মানে হেৰিত যাবা মানে গাড়ী কিবা ভাড়া কৰিবা নেকি?
নহয় -নহয় কাৰত যাম।
নে কাৰ -চাৰত যাবা কিবা।
উম, কাৰত যাম।
আচ্ছা। ঠিকে আছে তেনে
উম -উম
ময়ো চাই লওঁ কি কৰো আৰু যাব পাৰো নে নোৱাৰো নে এতিয়া
উলাবা যজ দি আকৌ।
উম, তাকেই ঘৰতো এবাৰ সুধি গুচি ল'ব লাগিব। ওহো কামো থাকে নহয় আকৌ কাম ছুটি ল'লে মানে পাৰিম আৰু যাবলৈ চাওঁ দৰমহা হলে মানে যাব পাৰিম আকৌ।
উম
উম
কেতিয়াবা বেলৰ চৰবত খাই পাইছ?
বেলৰ চৰবত? বেলৰ চৰবতটো খাই পোৱা নাই বাৰু মই। তোমালোকে কি বনোৱা নেকি খাইয়ে আছা নেকি?
বেলৰ চৰবত অহ মই খাইয়ে আছিলো এই মাত্ৰ হৈছেহে। গাখীৰ, তেল, চেল দি ধুনীয়াকে হেৰি দিব লাগে ভাল লাগে খাবলে। গাখীৰ ধুনীয়াকে বেলটো পুৰা সানি থৈ দিব লাগে উম, ফ্ৰিজত থৈ দিব লাগে।
উম, আৰু -আৰু আছে নাই আকৌ?
আছে আহিলে খাব পাবি।
আচ্ছা যাম- যাম অলপ পিছতে গৈ আছো।
উম, গম পাওঁ মানে তোমালোকে আহি তহঁত আহি পাওঁ -পাওঁ মানে চাৰিটামান বাজিয়ে যাব ইমান দূৰ।
হা-হা এইটোয়ে -এইটোয়ে এনেই ধেমালি কৰিছো আৰু মানে। উম
উম
যি দূৰ আমাৰ ইয়াৰ পৰা দূৰ চাৰি পাঁচ ঘন্টা ৰাস্তা। তেলো দি দিব লাগে নেকি কি কেঁচা তেল নে কি?
চৰবত গাখীৰ এনেকে
অহ, বেল চৰবত আটচ্ছা।
উম, ইমান ফোচকাহ খাব মন গৈ আছে। দহী ফুচকা খাব মন গৈ আছে উম।
আচ্ছা এক গৰমত কি খাবা আৰু বস্তু নিজে বনোৱা নে দহি পুস্কা কিনি আনিবা?
হম?
নিজেই বনোৱা নে কিনি আনিবা এইবিলাক?
মই বনাব নাজানো দহি পুষ্কাটো ইমান
নাজানা নিকি, কিনি আনিবা তেতিয়াহলে।
তই জান নে নাই বনাবলে?
মোও দহি পুষ্কা নাজানো মানে অহ, সেইটোৱেই নৰ্মেলটো বনাও আৰু মানে। নৰ্মেলটো এইবিলাক দহি ফুচ কাটু মানে ইমান নাজানো ন' সেইটো বনায়ো পোৱা নাই সেইটো খাওঁ মানে দোকানে চো চোকানে গৈ চেন্টাৰে -চেন্টাৰে গৈ পেলাই খাওঁ আৰু।
পানীয়ে আহি যায় ন' এইবিলাকৰ নাম ক'লে।
উম, পানী আহিছে একদম।
মোৰ যে, ইমান জহা চাউলৰ পোলাও খাব মন গৈ আছে্
জহা চাউলৰ পোলাও? আমাৰ ঘৰত আছে বাৰু এইবাৰ জহা চাউলৰ কঠীয়া পেলাইছে এইবাৰ। আগৰ পুৰণা জহা চাউল আছে বাৰু।
উম!
উম, এইবাৰো কঠীয়া, চঠিয়া পেলাইছে। খেতি কৰে নাই?
অ'! অ'! খেতি কৰে ন'? অ'! তেনে, বৰা চাউল, জহা চাউল, ঘৰ চাউল চিন্তা নাই।
অ'! ‌ আমাৰ সেইবিলাকে আৰু চিন্তা নাই। লৈ যাম দে এইবাৰ জহা চাউল তোমালোকৰ তাত গ'লে।
অ'! অ'! লৈ যাবি লৈ আহিবি।
অ'! লৈ যাব লাগিব। উ! তুমিয়ে পোলাও বনাবা সেইদিনাখন? সেইদিনাখনে বনাবা, মই যোৱা দিনাখনে।
উম! উম!
উম!
হ'ব দে বনাম।
উম, বনাবা, বনাবা, পিছে এতিয়া কি কৰি আছা?
পিছে খাই বই লৈ বহি আছোঁ। আৰু। যি গৰম পৰিছিলে। পুৰা একে ৰ'দ ঋ, ৰাতিপুৱা সময়ত বৰষুণ ইণ্ডিয়াৰ নিচিনা কৰিলে, ৰাতিপুৱা সময়ত বহুত এতিয়া পৰাকে ৰ'দ দি আছে।
আচ্ছা! আমাৰ ফালে আকৌ, এতিয়া অলপ অলপ ডাৱৰীয়া কৰি আছে।
পুৰা গৰম একে থাকিব নোৱাৰি অ'! গৰমত। ইমান গৰম।
হ' সেইটোৱে। উম, আমাৰ ফালে বাৰু এতিয়া অলপ, অলপ হেৰি কৰিছে, ডাৱৰীয়া কৰিছে।
বৰষুণ দিলে ভাল লাগে গৰমত। আৰু গৰমত বেছি বস্তু খাবও মন নাযায়।
সেইটো হয় বাৰু দেই। একদম হেৰিত খাব লাগে। কি কয় এইটো, মানে অলপ ঠাণ্ডা বতৰ কৰিলে এইবিলাক খাইও ভাল লাগে।
উম!
দুপৰীয়া কি বনাবা আজি?
দুপৰীয়া হেৰি বনাব লাগিব, চজনা আলু ভাজি বনাম। পিছতকেহে কচু পুলি বনাম। আছে, ছজনা আছে। ছজনাৰ পাতটো খালেও ভাল ছজনা পাত। পাতটো দালিত দি খাব লাগে।
উম!
খালে মানে।
অ'! আমাৰ ফালে, আকৌ, এইবিলাক ইমান বস্তুবিলাক নাপায় এইবিলাক। এ, মানে কি কম, বস্তু ইমান নাপায় মানে আমাৰ চেণ্টাৰ জেগা হয় ন ঘৰ বিলাক। কচু পুলি বিলাক দেখি এতিয়া, এইবোৰ ইমান আমাৰ ফালে নাপায়।
অ'! সেইটোৱেই কথা মানে।
উম!
তোমালোকৰ পৰাই লৈ আনিব লাগিব। আমাৰ মাহঁতেও খাওঁ খাওঁ কৰি থাকে। উম, এনেও বজাৰত মানে বহুত দাম। উম! বজাৰত মানে বস্তুবোৰ বহুত।
আজি কালি বস্তুবিলাকৰ যিহে দাম আৰু খাবই নোৱাৰি।
সেইটোৱে তোমালোকৰ তাৰ পৰাই লৈ আনিব গৈ লাগিব।
উম।
উম আছে নাই আকৌ তোমালোকৰ ফালে।
হ'ব নেকি আৰু মই কিবা এটা বনাই কৰি লম বা এঘাৰটা বাজিলেই।
অহ অহ হ'ব হ'ব বনাই কৰি লোৱা তুমি।
উম ঠিক আছে হ'ব দে।
উম। কি হ'ল।